অ', নমস্কাৰ।
অ', কেনেকুৱা আছে আপুনি।
ভালে আছো, ত' আপুনি কেনেকুৱা আছে?
হয়, আমিও ভালেই আছো। কি কৰি আছে এতিয়া?
এতিয়া এ বজাৰত আহি অলপমান বহি আছো।
অ', বজাৰত।
হয়।
ত' মানে আপোনাক ফোন কৰিলো। আপোনাৰ লগত অলপ কথা পাতিব লাগিছিল আমাৰ যিটো এতিয়া যিহেতু গৰমৰ দিন। আমি কিবা কিবি চাবলৈ আমি উম, ভ্ৰমণ কৰিব লাগে ভ্ৰমণ চাবলৈ আনি বেলেগ এটা ঠাইত যাব লাগে। সেইকাৰণে অলপ, শুনিবলৈ আপোনাক সময় আছেনে।
আছে এতিয়া একো কাম নই নাই অহয়। বহি আছোঁ, শুনিব পাৰিম।
ঠিক আছে তেনেহ'লে আমি ভ্ৰমণৰ, বিষয়ে আজি অলপ কথা পাতোঁ।
আগতে মানে আপুনি, কিবা ঠাইত ভ্ৰমণ কৰিবলৈ গৈছিলেনে।
আমি আগতে অলপ চলপ গৈছোঁ মানে কামেৰ কামৰ কামৰ ক্ষেত্ৰত গৈছোঁ এনেই যোৱা নাই ভ্ৰমণ লৈ।
অ' যেনেকুৱা আপুনি ধৰক এ উম, লগৰীয় সকলৰ লগত। কোনোবা ঠাইত উম, বনভোজ খাবলৈ তেনেক কোৱাকৈ কেতিয়াবা গৈছিলেনে।
তেনেকুৱা, পিকনিকত গৈছিলোঁ।
হয় পিকনিকটোৱে বনভোজ বুলি কয়।
অ', অ', অ'।
অ' সেইটো, ক'ত গৈছিলে আপুনি।
উম, তিন চাৰ পাঁচ বছৰ আগত মান স্কুলৰ ল'ৰা ছোৱালীৰ লগত। এইটো ৱেষ্ট বেংগল বুলি কয় তাতে কিবা ৰুচি বিল বুলিও জাগা আছে এটা।
অ', অ', অ', অ'।
তাত তাতে গৈছিলোঁ।
অ' ত' আপুনি যদি স্কুলৰ পৰা গৈছিলে।
অ'।
আপুনি তাত গৈ কেনেকুৱা আপোনাৰ ভাল লাগিছে নে বেয়া লাগিছে ভ্ৰমণ কৰি।
আচলতে বৰণত যিকোনো ঠাইতে আপুনি যাওঁক ভালে লাগিব, কিয়নো কিয়নো বহুত ধৰণৰ বস্তু দেখা পাব আপুনি, বহুত ঠাইৰ মানুহও দেখা হ'ব। আৰু এনে ঘৰৰ পৰা কেতিয়াবা ওলালে বাহিৰত যিকোনো ঠাইতো গ'লে এনেই ভাল ভাল লাগি থাকে।
অ'।
তাতেতো আমাৰ লগতো গৈছিলো স্কুলত বহু ল'ৰা ছোৱালী আছি আমালোকে আছিলোঁ, তাতে এনে দেখিবৰ কাৰণে বহুত বস্তু আছিল। যেনেকুৱা ধৰি লওঁক, ধৰি লওঁক তাতে সৰু ছোৱালী দেখিব কাৰণে অযোগ্য চাপ বুলি কৈ থাকে সেইটো ব আছিল। তাতে আৰু এটা আছিল যিটো কুমবিৰ কৈ থাকে।
হয় হয় হয়।
সেইটো বস্তুও আছিল তাতে সেইটোও দেখা পাওঁ পোৱা যায়। তাতে। হৰিণ বুলি হৰিণত তাতে দেখা পোৱা যায়।
অ', হৰিণ, বাঘ তাৰ পিছত বিভিন্ন হয় হয় মানে ভাটৌ চৰাই
হয় হয়।
এইবোৰটো চৰাই মানে আমি তাত গ'লে দেখিবলৈ পোৱা যায়। আচলতে ব্ৰমনটো মানে আপোনাৰ কাৰণে বৰ ভাল লাগিছিল ঠাইতো দেখি।
হয়, ভাল লাগে ভাল লাগে, হয়।
আৰু ল'ৰা ছোৱালী বোৰেতো আমাৰ যিহেতু স্কুলৰ পৰা গৈছিলে। আপুনি ল'ৰা ছোৱালীবোৰেও বহুত আনন্দ ফূৰ্তি কৰিছিল।
হয় হয়, বোলৰ ওচৰলে পুৰা আনন্দ কৰি কৰি আহিছে তাতে, ধৰা সৰু ল'ৰা ছোৱালীকতো বেলেগ জেগাই মানে অকলে অকলে যাব নোৱাৰে নে, সিহঁতক লৈ যাব লাগে। মা বাপেকেতো সোমাই ওলাই যাব লাগে, সোমাই ওলাব নোৱাৰে সেই লৈয়ে যাব নোৱাৰে।
ত' আমি আচলতে ভ্ৰমণ কৰিলে আমি বিভিন্ন বস্তু দেখিবলৈ পাও, আমি তাৰ পৰা কিবা কিবি শিকিবলৈও পাও, আমি বাহিৰৰ যিটো অভিজ্ঞতা বাহিৰৰ যিটো যিটো জ্ঞান আমি সেইটো আহৰণ কৰিব পাৰো। ভ্ৰমনত গ'লে, হয়, আমি মানে ভ্ৰমণটো এটা মানে আমাৰ শিক্ষাৰ সৰ্বশ্ৰেষ্ঠ আহিলা বুলিও ক'ব পাৰো।
হয়, হয়।
আমা আমাৰ কিতাপত যিবিলাক পাওঁ, আমি সেইটো সেইখিনি বস্তু আমি সেই ঠাইত গৈ কিনে সেই বস্তুবোৰ দেখিলে আমাৰ সেই যেনেকুৱা আপুনি কলে জীৱ জন্তু বিলাক চাই বৰ ভাল লাগে। মানে সেইটোতো আমি এনেইতো দেখা নাপাও, হয়তো কিবা এটা ঠাইত গলে, সেইবোৰ কিবা এটা ৰাষ্ট্ৰীয় উদ্যান হওক বা চিৰিয়াখানা হওক এনেকুৱা ঠাইত ৰখা আছে মানে, আমি সেইবোৰ গলে, গ'লে মানে তাৰ পৰা দেখিব পাৰো। দেখিয়ে আনন্দও ল'ব পাৰো, মানে দেখি বৰ ভালো লাগে। এনেকুৱা হয়।
আৰু এটা কথা হ'ল কি সময়ে, সময়তে আমাৰ এনেকুৱাও হয় বেলেগৰ আনন্দত দেখি নিজৰো আনন্দ লাগি যায়, কেতিয়াবা এনেকুৱা হয় নাই?
হয়, হয়, হয়, হয় এনেকুৱা হয়। আপুনি এইটো কথা মানে যিটো কলে ঠিকেই কৈছে। মানে কেতিয়াবা, কেতিয়াবা এনেকুৱাও হৈ যায় মানে আমাৰ সৰু, সৰু ল'ৰা ছোৱালী বিলাক যে আছে আমি ঘৰত আপুনি প্ৰমাণ কৰি চাব পাৰে মানে, সেই ল'ৰা ছোৱালী বোৰক যেতিয়া আমি কিবা এটা বস্তু দেখাই সিহঁতে যেতিয়া আনন্দ ফূৰ্তি কৰে, আমাৰ মনটো বৰ ভাল লাগে, ভাল লাগি থাকে হয়। তাৰপিছত ময়ো আপোনাৰ যিটো ফুল চিলিং বুলি কয় অ', আপুনি চিনি পায় নিশ্চয়। নিশ্চয় চিনি পাই, আমি ফুল চিলিং লৈ গৈছিলো। তাত আমি আমাৰ লগৰীয়া সকলৰ লগত বনভোজ খাবলৈ গৈছো। লো, তাত গৈ পেলাই আমি যি যিখিনি বস্তু দেখিলো টাত, উম', ডাঙৰ ডাঙৰ মানে পাহাৰ পাহাৰীয়া অঞ্চল
হয়।
সেইবোৰ চাই আহিলোঁ, তাৰপিছত পাহাৰৰ পৰা যেনেকৈ মানে পানী বৈ তলতপোনেপিনে গৰি আহি আছে। আছে এনেকুৱা মানে ঠাই সেইখিনি দেখিলো, আমি বিভিন্ন মানে তাত থকা মানে, আমাৰ ফুলচিনেঙৰ ওচৰতে থকা ভোটান যিটো আমাৰ কাউন্ট্ৰী হয়, মানে দেশ হয়, ভূটানৰ মানুহখিনিক ক দেখিলোঁ, সিহঁতৰ কালচাৰ, সিহঁতৰ লগত কথা কথাও পাতিছোঁ, আমি সিহঁতে
অ, আপনি যে কথা পাতিছে, সিহঁতৰ লগত আপনি কথা পাতিছে, এই ভোটনৰ মানুহ বিলাক কি কথা কৈ থাকে, ইংলিছ, হিন্দি বা
আচল, আচলতে হয়। আচলতে ভোটানৰ মানুহখিনিয়ে মানে সিহঁতৰ লোক মানে, মাতৃভাষা যিটো সেইটো কয়। কিন্তু সিহঁতে বেছিভাগ, আমাৰ অসমতে ভ্ৰমণ কৰিবলৈ আহে। সেইকাৰণে আমাৰ ইয়াৰ, উম। উম, ভাষাবোৰো অলপ, অলপ জানে তাৰপিছত আমাৰ যিহেতু ভাৰতত মানে সিহঁতে বিজনেচৰ, বিজনেচ হওক বা কিবা, কিবি কামত আহিলে সিহঁতে আমাৰ হিন্দী ভাষাটো মানে কিছুমানে শিকি লৈছে। তাৰপিছত ইংলিছ হয়, হয়। হিন্দী ভাষাটো বুজিও পায় কিছুমানে ক'বও পাৰে।
অ', অ', আপুনি যে ভূটানৰ মানুহৰ লগত আলোচনা কৰিছে। সিহঁতৰ ভাষাটো কি আপুনি কি বুজি পাইছে নেকি কেনেক?
নহয় আমি যেতিয়া সিহঁতৰ লগত কথা পাতিছো তেতিয়া আমি হিন্দী ভাষাতেই কথা পাতিছো। অ, মাজে, মাজে অলপ অলপ এই ইংৰাজীও সিহঁতে কৈছে আমিও কৈছোঁ।
অ', অ', অ',
মানে ভ, সেই ঠাইৰ মানুহখিনিও বহুত ভাল সিহঁতৰ ব্যৱহাৰ পাতি আমি সিহঁতৰ সংস্কৃতি এইবোৰো বহুত ভাল লাগিছিল। আৰু মানে ভাল লাগিছিল সিহঁতৰ মানে তাত গৈ আমি এটা মানে বাহিৰ, বাহিৰৰ যিটো আমি জ্ঞান এইখিনি বহুত খিনি আমি আহৰণ কৰিছিলো, সেইকাৰণে আমি ভ্ৰমণত যাব লাগে কেতিয়াবা। কেতিয়াবা মনতটো বৰ বেয়া হৈ যায় ঘৰত থাকিলে আপুনি চাব আমাৰ কেতিয় কেতিয়াবা, কেতিয়াবা মনতটো ইমান বেয়া যায় মানে দুশচিন্তা কৰি থাকোতে, থাকোতে আমাৰ মানে ক'ত যাম কি কৰিম মানে এনেকুৱা অৱস্থা হৈ যায়। সেইটো সময়ত আমি পাৰিলে সেইটো সময়ত আমি পাৰিলে মানে কিবা এটা ঠাই লৈ ভ্ৰমণ কৰিব লাগে। তেনেহলে আমাৰ মনটো ভাল থাকে মানে আমাৰ য টো চিন্ত ধাৰা সেইটো মানে কমি যায় আমাৰ। টেনচন বিলাকো কমি যায়।
এইটো আপুনি ঠিকেই কৈছে।
হয়। আৰু এটা মানে আৰু এটা কথা হ'ল মানে আমি নিজে ঘূৰিলেও নহ'ব মানে এ, আমি যেতিয়া বেলেগ এটা ঠাইত যাম আমাৰ যিখিনি মানে পৰিয়ালৰ মানুহ আছে। আমি প পৰিয়ালৰ সকলো মানুহক মানে আমি লগত লৈ গলে আমাৰ ল'ৰা, ছোৱালী বোৰ দেখ শ, শুব পাৰিব মানে সিহঁতেও মানে এতিয়া স্কুলত পঢ়ি আছে। সিহঁতে স্কুলৰ মানে বাঘ বুলি ক'লে। সেই বাঘটো কেনেকুৱা কি মানে কত থাকে কি কৰে মানে এইটো পৰিহে মানে সিহঁতে বুজি পায়। কিন্তু আচলতে যেতিয়া সিহঁতে দেখিব তেতিয়া কিন্তু সিহঁত সেই জ্ঞান খিনি একেবাৰে মানে মৃত্যুৰ আগ লৈকে সিহঁতৰ মনত থাকিব যে না বাঘটো এনেকুৱা, এনেকুৱা বাঘ। তটো আমাৰ আহ দেৰ কাৰণে অমূল্য় সম্পদ। এ, এনেকৈ মানে আমি সিহঁতক মানে জ্ঞান আহৰণ কৰাত মানে সহায়ক হ'ব বুলি মই ভাবো। সেইকাৰণে আমাৰ ল'ৰা, ছোৱালীবোৰক আকৌ মানে মাজে, মাজে কিবা, কিবি ঠাইত আমি ঘূৰিবলৈ বা লৈ যাব লাগে।
হয়, হয়, হয়। এইটোও কথা আপুনি সঁচাই কৈছে। মানে ল'ৰা, ছোৱালীক যিবিলাক পঢ়ি শিকিব সেইবিলাক মনত নাথাকে এবছৰ, দুবছৰ, পাঁচবছৰ পাহৰি যাব আৰু নিজে চকু, চকুত যিটো দেখিব সেইটোত আৰু পাহৰি না যায়। সেইকাৰণে লৈ যাবও লাগে।
ঠিক আছে আপোনাৰ লগত কথা পাতি বৰ ভাল লাগিল আপুনিও বহুত সুন্দৰ, সুন্দৰ পৰামৰ্শ দিছে। পাৰিলে আমি সকলোৱে একেলগে এবাৰ হ'লেও ভ্ৰমণ কৰিব যাম।
অ'।
পু্ব, খন্দা।
ধন, ধন্যবাদ ছ